ন হেল্ল' হেল্ল' হেল্ল'
শুনিছা
অ শুনিছো কোৱা তোমাৰ নেটৱৰ্ক প্ৰব্লেম আছে
ক হয় কোৱা কি কৰি আছা
কত আছা কোৱা বুলি কৈছো কোৱা মোৰ নেটৱৰ্ক প্ৰব্লেম নাই অ আচ্ছা আচ্ছা কি কৰি আছা মই ইয়াত খোজকাঢ়ি আছোঁ হা খোজকাঢ়ি আছো খোজ
অ তোমাৰে তোমাৰে ছাগে নেটৱৰ্ক প্ৰব্লেম
প্ৰব্লেম তুমি তুমি
ময়
মই য়ো খোজকাঢ়ি আছো। অহ অহ খবৰ ভাল। ভাল তোমাৰ। ভালে আছো আৰু।
ক'ত যোৱা তুমি ঘৰ।
অহ অহ অ মইয়ো কম্পিউটাৰ ক্লাছ গৈ আছো। ভালেই কম্পিউটাৰ কৰিব লাগে কম্পিউটাৰ শিকি থলে ভাল।
অ তুমি কোন ক্লাছত।
কিহত পৰহা। এবাৰ ছেকেণ্ড ইয়াৰ।
চেকেণ ইয়াৰ দিলা।
দিম দিম। অ তুমি দিবা। তুমি
মই ডিগ্ৰী কৰি আছো।
অ ভালে ভালে। প্ৰাইভেট কে কাম চাম কৰিব। বাৰ কম্পিউটাৰটো হৈ গ'লে।
আহ কৰিম।
কোৱা ঘৰত ঘৰত কোন কোন আছে তোমাৰ। ঘৰত আমাৰ জইণ্ ফেমেলি। জইণ ফেমেলি হয়। তোমাৰ। মোৰো জইন ফেমেলি। অ মা দেউতা খুড়া-খুড়ি চবেই আছে। অ অঁ মেট্ৰিকত কি ডিভিজন মাৰিছিলা তুমি।
হা হা
মেটিকত কি ডিভিজন মাৰিছে ছিলা‌ ফাৰৰ্চত দিবি যেন উআও অ আৰু ছেকেণ্ড ইয়াৰত ছেকেণ্ড ইয়াৰত ছেকেণ্ড ডিভিছন বেয়া লাগিলে কিয় কমি গ'ল যে বাঢ়িব লাগে
কমি গ'ল মানে কমিলে আৰু অকনমান হাৰ্ড আছিলে
অ সেইটো হয় কমাৰ্চ নে আৰ্টচ নে চাইনছ অ অ কমাৰ্চ কমাৰ্চ ষ্টুডেণ্ট অ আচ্ছা ৰিজাল্ আছিলে মোৰটো তোমাৰ ছেকেণ্ড
উ
ছেকেণ্ড ডিভিজন ন হয় আৰু ছেকেণ্ড ইয়াৰ এইবাৰ প্ৰথম দিবানে? প্ৰথম দিম হয় প্ৰথম দি এইবাৰ চবে
অ
অ ক'ত পালা ঘৰৰ ওচৰত। অহ অ অ
অ এই
অ এতিয়া কি স্কুটিত আহি আছিলা ন। স্কুটিত মানে মোৰ দেউতাক পাই গৈছিলোঁ যে সেইকাৰণে স্কুটিত আহিলোঁ। তুমি কিহত গৈ আছা মই খোজ কাঢ়ি গৈছো আচ্ছা আচ্ছা এনে ঘৰত এনে ঘৰত চবৰে খবৰ ভাল ভাল ভাল চব ভাল তোমাৰ তোমাৰ চব ভালনে ভালেই দিয়া। আছো আৰু ভালকে। অ।
কি কব লৈছিলো আহ। অ কি দি ভাত খালা।
কি দি ভাত খালা মানে আজি দালি আৰু এটা কিবা পকৰী বনাইছিলে সেইটো দি তুমি কি দি খালা?
মইয়ো ত পকৰি দি খাইছো চেইম।
অঔ ৰিয়েলি, সচা মিলি গ'ল মানে ন।
অ মিলি গল।
আছা, এনেই এতিয়া ফিউচাৰত কি কৰিম ভাবিছা ড্ৰীম। ড্ৰীমটো বৰ্তমানমান ডিফেন্ঞ্চৰ যাম ভাবিছোঁ তুমি। মই ফুৰি আহিলো। এই ফালাৰ পৰা। এ মন চন নাই। কাৰ লগত গৈছিলি। অকলে সেই নহয় অ। এই কম্পিউটাৰ ক্লাছৰ কথা সুধিব কৈছিলো চিঞৰ। হেল্ল' কোৱা।
কাৰ লগত কথা পাতি আছ তেনেকে কথা নাপাতিবা।
মোৰ আজি মানে ভুল হৈ গ'ল মানে মোৰ এতিয়া সেইফালেও মানে মোৰ কথা কবই লাগে এইফালে কথা কবই লাগে। অ। মানে নকলে সেইফালে ভাবিব যে বেছি বিজি মই মানে মই এনেকে বি । দিনা খনে মই ফ্ৰী মানুহ। এ মই মাত কক চালো। হেএ
অ।
তাৰ লগত কোন আছে চোৱা?
এটা লৰা।
লৰাটো মন নেকি চোৱা।
নহয় নহয়।
চোৱা ভালকে। অ ন চাইকেল চলাই আছে । চাইকেল চল আহি আছে?
অ
অ তাৰ পিছত আগে পিছে মন নাই?
নাই
আচ্ছা ক তাৰ পিছত ত সেইয়া অঁ হাউচ ৱাইফ তোমাৰো চাগে মনে কৰে এ তোমাৰ এই পংগু বুলি কৰি কলা
উ অঁ অঁ
সেইটো মোৰ চিনাকি ভি নাই তাৰ লগত মন নামৰ ল'ৰাটাও কাম গৈছিল সেইকাৰণে মই তোমাক সুধিলো নাই গম পাও মই অলমান আগতে কথা পতা নাই
কিন্তু চিনি পাওক তোমাক
হম সেইটো এইটো সেইদিনা তাৰ লগত একেলগে কাম কৰিব ই নাহিলে চাগে সি ৰুমত থাকি গ'লি আহি গ'ল অঁ বুজিলা অ বুজিলো
ও হেৰি গাল চ
ক্লাছটো কৈছিলা ন মই গালচৰে হয়
অঁ
তুমি ও তুমিও মই গাৰ্লছত তোমাক এদিন কেণ্টিনত দেখিছিলো
অঁ
তোমাক মই দেখি থাকো বাৰু মানে এনেকে মাত বোল কৰা হোৱা নাই
অঁ চিনি নাপাওঁ না বেছি আমি
উম তোমাৰ আৰু কি কমা তোমাৰ দেখি কেনে লাগিছে তুমি বহুত এটিটিউড নিচিনা কি কবা আৰু কোৱা আৰু তোমাৰ ঘৰ ওচৰত কি কি আছে সুন্দৰ পৰিৱেশ আছে গছ গছপনি তাৰপিছত কিছুমানৰ ঘৰত জীৱ জন্তু বহি আছে
নামঘৰ চামগৰ
নামঘৰ মন্দিৰ প্ৰিয় মন্দিৰ এটা আছে বহুত ধুনীয়া তোমালোকৰ কতোমালোক কাৰ
আমাৰালোকৰ ঘৰৰ ওচৰত এটা মন্দিৰ আছে শীতলা মন্দিৰ বহুত ধুনীয়া তাতে বহুত ধুনীয়া কে পূজা হয় ডাঙৰ কে পূজা হয়
অ ভালেই
তুমি
তুমি কত গুচি গলা নেটৱৰ্ক নাপাইটো কিয় মোৰ মাতটো শুনা নাই নেকি কি তুমি
এ মাত
মাজে মাজে কাটি কাটি আহি যায় নেটক বহুত ইছু অ কিয় তুমি দালি বনাৰ জানা নেকি কিয় কম্পিউটাৰ ক্লাছ কৰি পাই গলা নেকি নাই পাম মানে আৰু বেছি দেৰি নালাগে আচ্ছা আচ্ছা
উম
কোৱা তুমি ভাত চাত বনাব পৰানে আৰু
পাৰা দালি কেনেকে বনাই জানা
উম দালি অ দালি প্ৰথমে বইল কৰিবা বইল কৰিছে চিটি মাৰা পিছত চমবাৰ বহু বস্তু ইউজ কৰা হয় এনেকে কিছুমানে পিয়াজি দিয়ে শুকান জলকীয়া বিলাহী পাঁচপূৰণ কিছুমানে নহৰু দিয়ে চবৰে টেষ্ট বেলেগ আৰু চইচ বেলেগ আৰু বনোৱা ষ্টাইল বেলেগ সেইটোতো হয় বাৰু হয় হয় হয় হয় এতিয়া মই বিশেষ প্ৰশ্ন এটা সুধিবলগীয়া আছিলে
অ কোৱাচোন
আৰু যোনটো যে পংকুৰ লগত অহা লৰাটো কলা আছিলে নে বগা
কলা আছিলে
অ কালো সেইটো আমি পাৰ্চনেল কলত পাতিম ঠিক আছে ঠিক আছে নহয় মানে মোৰ একদম শুনিবলৈ মানে বহুত মানে হেঁপাহ
উ
বুজিছে চাগে অ তোমাৰ ভাইটি ভণ্টি আছে নেকি নাই ফেমেলি আছে
হা
আছে আছে
কি আছে
তোমাৰ
তোমাৰ কি আছে ভাইটি ভণ্টি কি আছে
চব আছে ভাইটি তাৰপিছত বা ভণ্টি মই অ ভাইটি কোন ক্লাছত পঢ়ে ভাইটি ক্লাছটো তোমালোকৰ
মোৰ এটা সৰু ভাইটি আছে চিত পঢ়ে
বাৰ টো গ্ৰেজুৱেচন কমপ্লিট হৈ গ'ল
অহ
হয়
আচ্ছা
ভালাগে তুিয় ম এ চিনাকি তেনেকে কেনে গম পালা থাকে ন নহয় চুপ সমানেই আৰু অবাৰ নেকি অ
অহ
মই অলপ বাদ যোগ কৰি চ কি অলপ মানে এক কো নাই কোৱা কোৱা
কোৱা
অ তোমালোকে ঘৰত যাম এদিন আহিবা খাই বাচ সোত তাৰিখে আহিবা আমাৰ তিতা পাত আছে ন গীতা পাঠ আছে মোৰ ভৰিটো বিষায় আছে জানা খোজ কাঢ়িব পৰা নাই বড়িস্পে মাৰি দিয়ক দিয়া ঘৰত আছে গৈ লৈ আহা বহুত বিষায় আছে অহো স্কুটিত যাব লাগে
কাচ তোমাৰ থাকিলে হয়
হ'ব দিয়া ৰাখিছো ফোনটো
ৰবা নাৰাখিবা।
মই মানে ভাত
ঠিক আছে।